ঠিক আছে।
কি কৰি আছো মানে ৰবা। শাল এখন আছিলে উলিয়াই লৈছো ববলৈ।
অ', অ', বৰষুণ পৰি আছিলে নেকি?
বৰষুণ একেবাৰে বহুত বৰষুণ, এই দুদিন উলিয়াবই পৰা নাই।
অহ', আমাৰ ইয়াতো পৰি আছিলে, অলপ এতিয়া অ' এতিয়া অলপ এৰিছে।
তাৰপিছত আজি অকমান এতিয়া আকৌ মুকলি কৰা দেখি মেলিছো হে, ববলৈ পোৱাই নাই।
হয়', নেকি কি লগাইছা?
মই তোমাৰ হেৰি লগাইছো, মাছৰা সোতাৰ মেখেলা লগাইছিলো, ৰঙা।
অ', কেইখন লগাইছে?
সৰহকে লগাব নোৱাৰো নহয়, নতুন শিপিনী যে।
অ', কেইখন ল'লে এতিয়া?
কি বুলি কয়, এতিয়া মানে দুখন ওলাল আৰু।
অ', আৰু দুখন আছে।
দুখন আছে, দুখন তিনি নম্বৰ খন বৈ আছো আৰু।
অ', আৰু লগাবনে নলগাই, এইতো শেষ হোৱাৰ পিছত?
লগাম লগাম, ইয়াৰ পিছত আমি চেট লগাম মানে।
অ' মোৰ কাৰণে এযোৰ বোৱ পাৰিব নেকি, হা।
তোমাৰ কাৰণে মানে, পাৰিম কিন্তু কিন্তু হেৰি নহয়, মোক কিন্ত হেৰি, মোৰ মানে কি জানা সুতাতো মই নিজে কিনিব লাগিব, তুমি মোক
হয়, অ' পইচাটোতো কৰি দিম বাৰু, কিমান মান পৰিব বাৰু এখনত?
তোমাৰ আমি, এ হেৰি এযোৰত তোমাৰ হেৰি কে লাগে ধৰা আজি, আমি যদি চাৰিযোৰ লগাওঁ
হয়।
আমি ধৰা এ বগা দিম আমি, বগা মানে যে ধৰা মাজৰ সুতাটো আমি ধৰক একমুঠিকে দিম, পাৰি মানে আমি যদি চাৰিখন চাদৰ হয়, চাৰিমুঠি মানে চ' মুঠি খুটা আমাক লাগিব।
হয়, হয়, কিমান মান পৰিব চয় মুঠিত?
চব মিলিবলে আমাক, চমুঠি সুটা লাগিব।
তাকে আৰু কি বোলে কিমান মান পইচাটো পৰিব?
সোটাৰ পইচাটো, পইচাটো তোমাৰ হেৰি হয়, তোমাৰ এতিয়া আশী টকা মুঠি, এই মানে হে মুঠি আগতে আছিলে পঞ্চাশ টকা, এতিয়া আশী টকা হ'ল মুঠি।
উম, মানে কি বুলি কয় আপোনাক পাঁচশ টকা দিলে হৈ যাব।
অ', অ'সেইটো হ'ব।
অ', মোৰ কাৰণে, মোৰ কাৰণে এইযোৰ বৈ দিবা আৰু, কেইযোৰমান লগাব?
ঠিক আছে অ', এতিয়া আমি হেৰি ল'ম চাৰিযোৰ লগাম বুলি ভাবিছিলো, তুমি যদি এযোৰ দিয়া তাত হেৰি কৰিম দিয়া, এযোৰ দিম হা। পাচযোৰ দিম, তেতিয়া হেৰি হ'ব। এইটো আমি হেৰি লগাম, কি বুলি কয় অলপ পাতলা পিংক কালাৰটো লগাম।
উম, উম ভালে লাগিব দিয়া।
উম, পাতলা পিং কালাৰ দিম।
অ', বোলাউজ দিবা জানো?
ব্লাউজৰ পিছো দিম লগত। তাতে আমি বুটা বাচিম, কাপোৰ বিলাক মানে খুব সৰু -সৰু বুটা দিম আৰু।
অ', হয় তেনেকে দিলে ভাল লাগিব বাৰু।
ভাল লাগিব তেনেকয়ে লগাম ৰ'বা, মানে আনকমন লগাম আৰু।
অ', অলপ আনকমন, আজিকালি এনেকুৱা আনকমন আৰু সৰু -সৰু ফুল দিৱ, তেতিয়া বেছি ভাল লাগে, মানে বেছি
আজিকালি চবেই পিন্ধা হ'ল, গম পাইছানে? ভাল নালাগে, ভালো নালাগে অ', অ' সৰু দিম, উম। মাজে মাজে, অকণ অকণ, সৰু সৰু, চিৰিয়াটো বাচি বাচি, দিম। তাত সেই তেনেকে হেৰি কৰিম বুলি ভাবিছো আৰু ৰবা। ভাবি আছো আৰু কি পাৰো এইখিনি উলিয়াই লওঁ। এতিয়া চাগে নোৱাৰিম এতিয়া ভাদ মাহত বাৰিষা হব হয়।
হয় হয়, যেতিয়া লগাই মোক ক'লে হ'ল আৰু ন?
অ যেতিয়া লগাও খবৰটো দিম বাৰু, তুমি হেৰি কৰিবা। অ ভাদ মাহত আমি নামঘৰত যাম। হয় পিছতে ইয়াৰ কি বুলি কয়
ৰাতিপুৱা ভাটি হয়, ৰাতিপুৱা চাগে সন্ধিয়া চাগে যাব লাগিব চাগে?
নাই নাই আমি এ হেৰি সন্ধিয়া নাযাওঁ। সন্ধিয়া নাযাওঁ হেৰিয়তহে যাম, এ তোৰ দুপৰীয়া সময়তহে যাওঁ, তিনিটামান বজাত যাওঁ।
অহ অহ ৰাতিপুৱা নাযায় নেকি?
ৰাতিপুৱা নাযাওঁ, আমাৰ মানে সেই গোপিনী নাম গোপিনীৰ নাম ভাটি বেলা দিয়ে দুপৰীয়া সময়ত। ৰাইজে ৰাতি গায়, তেনেকেহে গাওঁ।
অ, ভালে দিয়া, ভাত খালেনে নাই?
ভাত আমি খালো। ভাত খালো, খাই পেলাই অকমান সেই শালখন উলিয়াই লৈছিলো।
অ ভাত কিহৰে খালে?
অ। আজি ভাজি হেৰি কৰিলো, তোমাৰ জিকা, ৰঙালাও, আলু, চয়াবিন দি পেলাই তে মটৰ কেইটামান তিয়াই থৈছিলো।
হয়।
সেইকেইটাও দি দিলো আৰু ভাজি ভাত খালো।
হু অ।
ইয়াত দুপৰীয়ালে মাছ অকমান আছে সেইকণ চাগে টেঙা জোল বনাম। তেনেকে খাম আৰু উম তেনেকে খাম আৰু।
বাকী ঘৰৰ পিনে ভালে আৰু?
কি ঘৰ?
ঘৰ পিনে ভালে আৰু বোলো। অ, ছোৱালীজনী কি কৰি আছে?
ছোৱালীয়ে এয়া কাইলৈ পৰীক্ষা আছে অকণ পঢ়ি আছে।
অ কাইলৈ পৰা পৰীক্ষা আছে চবৰে বাৰু। আমাৰো ভাইটিৰো পৰীক্ষা আছে নহয়।
আৰু পৰীক্ষা ন এতিয়া মানে কি গৰম বন্ধৰ আগে আগে চবৰে পৰীক্ষাবিলাক হ'ব যে।
অ গৰম বন্ধ দিব।
উম দিব।
ক'ৰবালৈ ফুৰিব যাব নে নাযায়?
ফুৰিবলৈ ছোৱালীজনীক নিম অকমান উলিয়াই। হেৰি কৰিম কি বুলি কয় এইয়া তাইক চিৰিয়াখানাটো অকমাণ দেখাব লাগে সেই ভাবিছো এবাৰ গৰমতো পৰি তে গৰম হলেও লৈ যাম নেকি তাইক মই? চিৰিয়াখানা চোৱাবলৈ ভাবিছো অকণ, তাই এতিয়া আন আঠ বছ ত ন বছৰ হলে এতিয়া অকণ দেখুৱাবলৈ আছে যে। দেখুৱাই লওঁ সেইটো ছোৱালী এজনীয়ে অ।
ল'ৰা নাই।
সৰু ল'ৰা এটা আছে ছোৱালী লৰাটো ডাঙৰ, ছোৱালীজনী সৰু টিকলি।
ল'ৰাটো কোন ক্লাছ এইবাৰ?
ল'ৰাটো? ল'ৰাটো নাইনত।
অ। পাৰুং নহ'লে অলপ মানে ভালদৰে পঢ়া শুনা কৰিব দিবা আৰু। নাইনত পাইছে নহয়। অ, নে নাইনো পাইচ আছে ন অহা বচলে তেনত পাব, মেট্ৰিকে আছে ন। ভালদৰে পঢ়িব দে। টিউশন চিছন দিছেনে নাই?
টিউশন দিয়া নাই। সি নিজে পঢ়িম বুলি কৈছে। দিব লাগিব আও।
অ টিউশচন দিবা আৰু। নাই এতিয়া নাইন নাইন টো নিদিল' হয়, টেনটো দি দিবা অলপ। আৰু টেনতো অলপ অসুবিধা হয় ন। মেড্ৰিকতটো আহি যাব।
উম, তাকে, উম। তুমি হেৰি নহয়, কি কৰি আছ বুলি ক'লা?
মই এতিয়া আছো এনে। কি কৰো কি ন কৰি ভাতটো খাই দিছো এতিয়া এইমাত। কাপোৰ চিলাই আছিলো কাপ পুৰটো চিলাই হৈ গ'ল বাৰু। ব্লাউচ চিলাই আছিলোঁ।
অ।
ব্লাউজ টো চিলাই হৈ গ'ল এতিয়া। এতিয়া আছো এনে। তাক তাকে, কি কৰি আছা তাকে
অ, তাকে অকমান হেৰি কৰিছো, কি বুলি কয় এয়া। সেইখিনি কৰি মেলি ব্যস্ত হলো অ। কাপোৰখন উলিয়াই লৈছো। বম লাহে দি কিনো আকৌ সামৰিবই লাগিব চাগে? বতৰো এতিয়া আকৌ আহিবই। উম।
যে এবাৰ
বাৰিষা
উম। পালে হৈছে দে পৰিছে।
অ সেইটো কাৰণে ভাল বাও আমাৰ কাপোৰ কানি খোপা একেদৰে গোট খাই যায় ন বৰষুণ পৰিলে?
হয়।
সেইতিতা ভিজা ভিতৰত জেগা নাই থাকে।
তোমালোকে এইটো যে ব্যায়াম যে কৰি আছিলা, এইটো গলা নে নাই আজি?
কি আহি লিগে? নে আজি ৰাতিপুৱাৰ পাঁচটা সায়ে পাঁচটা, ছটা বজাত গ'লো। গৈ পেলাই হেৰি কৰিলো। চাৰে সাতটা সাতটা বিছত আহ কৰিলে। দি পেলাই আৱ সেই কাম বন কৈ আৱ, কৰি মেলি সে আ ভাত পানী কেইটামান খাই।
তোমালোকে গোটৰ গোটৰ পৰা প্ৰতিটো গোটৰ পৰা কেইজনী মাতিছে নহয়?
আমাৰ আমাৰ মানে প্ৰতিটো আমা আমা গোটত হয় বাৰজনী আৰু এটা গোটত আছে চৈ ধ্য জনী। আমাৰ দুটা গোটৰ একেলগে কৰাইছে। ত' তেনেকে আকৌ জেগাই জেগাই মানে গোট কেইটা লগ গোট খুৱাইছে।
আমাৰ আমাৰ আমাৰ সেইটো মানে দুটা গোটৰ কৰাইছে। মানে চুবুৰী মানে চুবুৰী কিটা যাৰ যাৰ ওচৰ ওচৰ গোট আছে। যাবলে দূৰ হব ন? সেইকাণে মানে ওচৰ হেৰি চাই চাই পেলাই কুৱাইছে আৱ।
উম উম। আমাৰ এই আমাৰ ইপিনে আকৌ মানে গোটৰ পৰা গ'লে হ'ল দুজনী বা এজনী।
অ, দুজনী এজনী গলেই হ'ল?
অ, তেনেকে।
না নহব। আমা হেৰি যাব লাগিব। গোটেই গোটেই কেইজনী যাব লাগিব।
এই অঞ্চলটো মেলি পিলে বহুত গোট আছে মানে। অঁ' আমাৰ ইয়াত আকৌ দুজনী দুজনী গৈছে মানে তেনেকুৱা।
অ' আমাৰো ওলাইছিলে, ধৰা চল্লিশ বছৰ ওপৰ খিনি নালাগে বুলি কৈছিলে। উম' বহুত গোট আছে সেইকাৰণে। ঠিকেই কৰিছে বাৰু, আৰু চবকে হেৰিটো দিবই লাগিব হয়। মানে কৰাইছো বাও সেইটোৱে, উম'। তোমালোকৰ ঘৰত, এনেই হেৰি চেৰি পালে আছে নে নাই? ভাত কেৰেলা গছ। আকামা কাপোৰ হেৰি ৰঙা পাৰি চাদৰ, ৰঙা পাৰি- চাদৰ, ৰঙা ব্লাউজ তাৰপিছতে, এনেকে হেৰি, ৰঙা মেখেলা।
উম' কিছুমানৰ আকৌ কুৰ্তা পিন্ধি যাব দিয়া কথা কৈছিলে।
অঁ' সেয়াই কৈছে অঁ, কোৰটা হেৰি কৈছে অকণ অসুবিধা হয় বুলি। সেয়া পিন্ধি যাব দিছে, অসুবিধা হয় বুলি।
হয়, তোমালোকক কি চাদৰ-মেখেলাই পিন্ধি যাব দিছে?
আমা, চাদৰ-মেখেলা, চাদৰ-মেখেলা, ৰঙা পাৰী চাদৰ সেনেকে। হে পিন্ধি যাব দিছে, দিছে আমাক একেবাৰে- হেৰিয়ে দেই, বাইদেউজনীয়ে পানীৰ বটলটো লৈ আহিছে, পানীৰ বটল এক কাৰ্টন লৈ আহিছে। এককাৰটোন এপিনে দুইটাকো দুইটা গোটৰ কাৰণে দুই কাৰ্টন পানী লৈ আহিছে।
হয়।
গানটো দিছে আমাক ভালকে।
আঁহ' কি ভাত কেৰেলা কথা কৈছিলা যে। কেনে কি কৈছ, ভালকে বুজি নাপালো এইতো।
কেমে মানে, আমি যে কথা পাতিছোঁ, যে বাৰীত আছোঁ যে অকণ পিছফালে। ওলাই আহিলো শালৰ পা উঠি আহিলো যে, অঁ ভাত- কেইটা যোৱা মানে, কেবেটাও লাগি আছে ওলমি ওলমি, সেইকাৰণে সুধিছোঁ তোমাক তোমালোক- ক ভাত'কেৰেলা আছে নে নাই?
অঁ' আমাৰ আছে বাৰু মানে, চাং টাং পাতি দিছে বাৰু। লাগিছে দুটা, এটা ভুল আছে, উম' উম'।
ভাল লাগিলে, ঘৰত নেখালেও লাগি থাকিলে দেখি ভাল লাগে, হয় নে? উম' খোৱাটো, খোৱাটো বৰ সুবি- সুবিধা হয়, হ'লও লাগি থাকি, উম'। লাগি থকা দেখিলেও ভাল লাগে, অ ভাইটিয়ে। সেইবিলাক কৰে।
অঁ' অঁ, ভাইটি মানে এইবিলাক একদম ৰেকট কৰি থৈছে, অঁ।
অঁ' ঠিকেই আছিলে দিয়া।
বাকী, ভাতকেলা আছে না বেলেগ কিবা আছে আৰু?
আৰু, হেৰি আছে তোমাৰ এই তিয়হ এজোপা লগালো, তিয়হ এইজোপা- সৰুকে সৰুকে দুজোপাই, লেচেই মাহ দুজোপা তেনেকে লাগিছে, দুই এটা খাবলে ওলাই থাক- কে আৰু ঘৰতে, লেচেইমাহ, তিয়হ, ভাতকেৰেলা, মৰিচা পেলাইছিলোঁ মৰিচা। মৰিচা কেইডাল অকমান ভালেই হৈছে আৰু খাবলে। তাতে, হেৰি তুমি এতিয়া কি কৰি আছো বুলি ক'লা? উম' তুমি কি কৰা, কৰা। কচোন নাই, মোৰো এইপিনে এবাৰ অকমান বৈ লওঁ ন। অঁ, তাকেই বাৰু, মও গম- অকলে তুমি কি কৰি আছা হয়? ঠিকেই আছে দিয়া, মও কাপ-
আ‍ঁহ, তাকে সুধিবলৈ ক'ল কৰিছিলোঁ, অঁ' দিয়া হ'ব দিয়া। উম, উম, অ' অ'।